এয়া আছো এনে। তই?
মই এয়া ভাত খাই পেলাই আজৰি হৈছোঁ।
অ, অ।
ক'লটো কানেক্ট হোৱা নাছিলে, চাগে! কানেক্ট হৈ গ'ল।
অ'! হয় নি? অ' অ'! ঠিক আছে। তাৰপা সেই, খবৰ ভালনে বাৰু তোৰ?
মোৰ ভালেই আৰু।
অ' অ'! তাৰপা, ক'চোন বাৰু কেলে ফোন কৰিলি?
এনেই, খবৰ-খাতি বোলোঁ, ল'বলে। ফোন কৰিছোঁ। আমি এই, পাহাৰত নতুনকে আমাৰ, কাম এটা আৰম্ভ কৰিছোঁ। তাকে বোলোঁ, কথা পাতোঁ।
অ'! কি কাম আৰম্ভ কৰিছ?
এই মানে, পাহাৰতো মাটি অলপ আছিলে। মাটিখিনি কাটি পেলাই, তোৰ তাতে, খেতি-বাতি কৰিছোঁ। তাৰপৰা, আকৌ, ফাৰ্ম এখনো খুলিছোঁ, ধৰ।
অ'! ফাৰ্ম মানে কিহৰ, কিহৰ ফাৰ্মৰ কথা কৈছ?
তোৰ, এখন ফাৰ্ম, এইফালেতো আমি, কিবা-কিবি পুহিবলে ধৰ, ছাগলী-তাগলী, গাহৰি-চাহৰি পুহিবলে ঘৰ বনাইছোঁ।
অ'!
তাৰপৰা, আকৌ খেতি, ইয়াততো জিকা -চিকা এইবোৰ, খেতি লগাইছোঁ আৰু লগত।
অ' অ'! অ'! তাৰাপা এতিয়া, তাতে আছ নে কি?
নহয়, এতিয়া নাই মানে। এইটো, আমি দিনত কাম কৰিবলে গৈছিলোঁ। এতিয়া, ৰাতি পিছত যামহে। ৰখিবগে লাগিব। নহ'লে, মানুহকে ধৰ, চুৰ কৰি লৈ যাব নহয়।
অ'অ'! অকলে তই সেৰি ক'ৰ নে, ঘৰৰ দেউতাহঁতো যায়?
নহয়, আমি ঘৰ গোটেইখিনি মিলি পেলাই, ফাৰ্মখন আৰম্ভ কৰিছোঁ।
অ'!
আজিকালি ব্যৱসায় মানে ধৰ, এতিয়া আজিকালি, তেনেকে ব্যৱসায় কৰি চলিব লাগিব।
সেইটোৱে, অ'! গম পাইছোঁ বাৰু।
ত' এতিয়া আমি, জিকা-চিকা এইবোৰ খেতি কৰিছোঁ। পাহাৰৰ মাটিটো মানে, কি হয়! তাত, পানী যিহেতু পতককে ৰৈ নাথাকে। খাল-বিল তেনেকুৱা নহয়।
উম, উম।
সেইটোকাৰণে তাত মানে, সেইখিনি, হাবি খিনি বেছি ভাল হয়, মানে। তাৰপিছত, আ আকৌ তোৰ, গছপাত-চছপাত খাবলে পায়, কাৰণেতো তাত, ছাগলী, গৰু গাহৰি-চাহৰিটো, এইবোৰ পুহিব পাৰ।
সেইটোৱে, অ' অ'! তাৰপা, বাকী মানে, এতিয়া সেই, ব্যৱসায়টো ঠিকেই চলিছে ন'?
ব্যৱসায়টো ত' এতিয়া আমি, আৰম্ভ কৰিছোঁহে।
অ'! তাৰপা, বৈনীয়ে এনেকা, শাক-পাচলিবোৰ বজাৰলৈ এনেকে, সেৰি কৰ নে কি?
অ'! ত' শাক-পাচলিবোৰ ধৰ, এতিয়া আমি খেতি কৰিছোঁ। এতিয়া মাহৰ ছিজন। গতিকে, আমি মাহখিনি ছিঙি পেলাই, বজাৰত বিক্ৰী কৰিবলৈ নিওঁ। তাৰপাছত, কে কেতিয়াবা-কেতিয়াবা তোৰ আকৌ, অমিতা ধৰ।
অ'!
অমিতাও আমি বজাৰত বিক্ৰী কৰিবলৈ নিওঁ। আকৌ, তোৰ পাহাৰত, পাহাৰীয়া যি কলডিল পায়, কলডিলটো চাহিদাটো বেছি। গতিকে আমি সেইখিনিও আমি এ ব্যৱসায় ভিত্তি হিচা ল'ব পাৰি আৰু।
উম, উম তেতিয়া তহঁতৰ মানে এতিয়া তহঁতক ঘৰৰ অকল তহতি কৈছে নে নে তেনেকে ধৰণৰ ঘৰৰ ওচৰ মানুহখিনিয়েও কৰে এইবোৰ কাম?
নহয় যাৰ, যাৰ এতিয়া পাহাৰ আছে। বা যাৰ, যাৰ পাহাৰ অঞ্চলত মাটি আছে। সিহঁতে মানে বিভিন্ন ধৰণৰ ব্যৱসায় খুলিছে তই এতিয়া মই তোক বুজাই দিছো চা। এতিয়া আমাৰ পাহাৰ কাষৰ কিছুমান মানুহৰ আগৰ দিনৰ পৰা বিল আছিলে।
উম, উম গম
বিল চিনি পাম নাই বিল?
ই পাওঁ, পাওঁ, পাওঁ।
অ', সেই বিলবোৰ মানুহে আজিকালি কি কৰিলে এ মানুহ লগাই খুন্দুৱাই পেলাই সেই বিল বুকত এ মাছ পুহিবলৈ ল'লে।
উম, উম।
সেই মাছ পুহিবলৈ ল'লে মাছৰো মানে কেই কেইবাটাও মানে তাত ব্যৱসায় চলি থাকে, অকলটোৰ হেৰি অকল মাছেই যে তেনেকুৱা নহয় মা সেইবোৰ পুখুৰী খান্দিলে।
অ'।
পুখুৰী খান্দি পেলাই তাৰ ওপৰত আ-আমাৰ চাং বনালে চাং বনাই পাই তাত ব্ৰইলাৰ বা কইলাৰ লোকেল মুৰ্গী এনেকুৱা ধৰণৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলে। উম।
অ'।
বুজি পাইছ?
পাইছোঁ, পাইছোঁ অ'।
তেনেকুৱা ব্যৱসায় মানুহকে এতিয়া আৰম্ভ কৰিছে।
অ', অ'তাৰপা এতি এতিয়া সেই ভাত খালি নে কি?
ভাত খালোঁ এতিয়া খাই আহিছোঁ।
আৰু কি, কি আৰু কোনোবাই বেলেগ এইবোৰ বাহিৰে বেলেগ কিবা কৰে নে কিনো তাত?
অ', তোৰ তাত এতিয়াতো বিশেষ তেল এবিধ উৎপাদন কৰিবলৈ এটা গছ-গছ লগাই আছে এতিয়া বৰ্তমানতো পাহাৰবোৰক কিছুমান ঠাইত কৰিছে তাৰ পা আকৌ আমাৰ কাষতে কিছুমান মানুহে ধৰ তোৰ দফলা মানুহে তাত এ কল খেতি কৰিছে, কল খেতি কৰিছে। কল খেতি মানে তোৰ তিনিশ, চাৰিশ বিঘা মাটি তাত সিহঁতে কল খেতি কৰিছে। কল খেতিৰ মাজে, মাজে সিহঁতেৰ এবিধ বিশেষ নেমু লগাইছে। আৰু নেমু বিধ আমাৰ ন আমাৰ সৰ্বসাধাৰণ নেমুতকে মানে সেই নেমুবিধটো ৰস সো বেছি আৰু ডাঙৰো মানে।
অ', অ'। মানে আমাৰ, আমাৰ এতিয়া আমি যেনেকে এইবোৰ কাজি নেমু মানে তেনেকুৱা নেমু নহয় মানে সেইবোৰ?
অ', কাজি তই এতিয়া তোৰ ক'বলৈ গ'লে কাজি নেমু আৰু গোল নেমুৰ মিক্স আপ কৰিলে যিটো নেমু হ'ব।
অ'।
দীঘল নহয় আৰু একেবাৰে সম্পূৰ্ণ গোলো নহয় কিন্তু অত্যাধিক টেঙা।
অ'।
সেই নেমুবিধ এই তেনেকুৱা নেমু সিহঁতে খেতি কৰে মানে।
অৱ অৱ।
আকৌ এতিয়া আমি দেখিবলৈ পাইছো তো ঠায়ে ঠায়ে তামোল খেতি কৰিবলৈ আৰম্ভ কৰিছে।
অৱ অৱ গম পাইছোঁ অৱ।
আৰু ইয়াৰ উৎপাদন ক্ষমতাটো মানে বহুত বেছি যিহেতু মাটিটোত পানী নৰয়। শুকান ওখ মাটি, গতিকে ইয়াত তামোল খেতিয়ে হওক, কল খেতিয়ে হওক, এনেকুৱা ধৰণৰ খেতিবোৰ মানে বেছি হয়।
অৱ।
বুজি পাইছ।
বুজি পাইছো অৱ, তাৰপা! তাৰাপৰা বাকী এতিয়া হেৰি সেইবোৰতো আনি মেলি এতিয়া এইবোৰ এনেকে আমাৰ মানুহ বিলাককে বেছি তেই আহিলৈ।
অৱ, এতিয়াতো আনি পেলাই আমাৰ যিবোৰ স্থানীয় যিবোৰ ডাঙৰ ডাঙৰ বজাৰ আছে।
সেই বজাৰবোৰত সিহঁতে সেই বস্তুবোৰ পাহাৰৰ পৰা আনি পেলাই,
উম।
বিক্ৰী কৰে।
উম।
ত পাহাৰ উৎপাদিত হোৱা আৰু এবিধ শাক আছে মানে আৰু এটা পাচলি আছে, পাচলিটো হ'ল কচু। কচু খাইছ নাই তহতে?
পাইছো কেলে আমাৰ ঘৰতে হেই কৰে দেখোন কচু খেতি কৰে।
অৱ, এই কচুটো মানে সিহঁতে দুই প্ৰকাৰেই ইয়াত ব্যৱসায় ভিত্তিত কচুটো লয়।
উম।
সেই ব্যৱসায় ভিত্তি লয় মানে, প্ৰথমতে তো গোটেই কচু খিনি প্ৰথমতে তোৰ আমি যেনেকে খাওঁ খান্দি পেলাই।
উম।
সেইটো কচু হয় আৰু লগতে এবিধ আছে তাৰ যিখিনি ঠাৰি খিনি হয় বগা যিটো কচু।
উম।
তাৰ ঠাৰি খিনিও বিক্ৰী কৰে? এই দুইটা বস্তুৱে বিক্ৰী কৰে। আৰু কচুটো মানে সেই ফহিয়া মাটিত মানে কচুটো বেছি উৎপাদন হয়। সেইকাৰণে মানুহবোৰত বেছি লাভ হয়।
অৱ অৱ অৱ।
বুজিলি!
মানে আমাৰ আমাৰ যিটো যে কৰে যে সেইটোতকে বেলেগ হয় নে কিনো বস্তুটো মানে?
অৱ, এইটোতকে ছাইজটো ডাঙৰ হয়।
ডাঙৰ হয়।
হয়। আমাৰ ইয়াৰ মাটি বুকত থই যিবোৰ তোৰ ধৰ এই সমতল অঞ্চলৰ মাটি বুকত যিমান টো এটা গাঁতত যিমান কচু ওলাব।
উম।
কিন্তু তাৰ তুলনাত সেই পাহাৰীয়া অঞ্চলৰ সেই এ তুলনাত মানে কচুখিনি বেছি ওলায়।
অৱ। অৱ।
গম পাইছ?
গম পাইছো আহ।
এতিয়া তই সেই মানে পাহাৰ উৎপাদিত সামগ্ৰীবোৰ যে কেৱল আমাৰ থলুৱা বজাৰতে বিক্ৰী কৰা হয়, তেনেকুৱা নহয়? সেইবোৰ দেশ বিদেশলৈ ইম্পোৰ্ট কৰা হয়।
অ', গম পাইছো অ'। তাকে তাৰপা এতিয়া আ, আ- আৰু মানে এতিয়া ধৰি লোৱা মানে বেলেগ, বেলেগ শাক পাচলিবোৰ কৰে নাই?
অ', বেলেগ শাক পাচলি বোৰ কৰা হয়। তো কিন্তু ইয়াত মানে শাক পাচলি কৰাৰ ক্ষেত্ৰত মানে পাহাৰ অঞ্চলত কিছুমান সীমাবদ্ধতা আছে।
অ'।
সীমাবদ্ধতা কেনেকুৱা? মেথুন চিনি পাঁও নে নাই? মেথুন।
মেথুনটো পাই পাইছো। এবাৰ দেখিছো মই।
অ' সেই মেথুনটো তোৰ আমাৰ যিটো ম'হত কে ডাঙৰ হয়। কিন্তু ৰং বোৰ অকল ক'লাই যে থাকে, তেনেকুৱা নহয় মুগা থাকে, বগা থাকে। এতিয়া পাহাৰ অঞ্চলত মানে বনৰীয়া কিছুমান মেথুন থাকে।
অ'।
আৰু মেথুনবোৰ, মেথুনবোৰেও গৰুৰ দৰে শাক পাচলি খায়।
অ' গম পাইছো অ'।
গতিকে কেতিয়াবা কেতিয়াবা সেই মেথোনবোৰে আহি পেলাই শাক পাচলি ধৰটো নতুনকে ৰোৱা কচুখিনি হওক? জিকা নতুনকে খেতি কৰিছো জি কা খিনি হওক সেইবোৰ আহি পেলাই খাই দিয়ে। সেইটো জহত আমাৰ কেতিয়াবা, কেতিয়াবা সেই ব্যৱসায় ভিত্তিত কৰিলে আমি সেইবোৰ লোকচানৰ সন্মুখীন হোৱা, সন্মুখীন হয় মানে?
উম। তাৰপা মানে এতিয়া ধৰি লোৱা মানে সেহঁত, সেই ৰব বাগান কিবা কিবি যে, সেইবোৰ তঁহতৰ সিফালে কি নকৰে নেকি সেইবোৰ
অ', ৰবৰ- ৰবৰ বাগানো কৰে কিন্তু ৰবৰ বাগানটো পতক কে কৰি পেলাই পটককৈ যে তই বিক্ৰী কৰিব পাৰিব বজাৰত তেনেকুৱা বস্তু নহয় ৰবাৰ। ৰবৰ বাগানটো
অ', অ', অ'। মানে মই হেৰিয়ত দেখিছিলো এই যে আমাৰ হেৰিয়ত যে আছে যে মই তাত চাবলৈ গৈছিলো মানে।
অ'।
উম তাৰ পিছত হেৰি তাত চাবলৈ যাওঁতে মানে মই তেতিয়া মেথুন দেখিছিলোঁ বাৰু। তাৰপা, কিন্তু মানে তাৰ মই হেৰি এটা দেখিছিলো এই যিটো যাৰ এ মানে গছজোপা যে ৰবৰ, ৰবৰৰ তাত অ' তাৰপৰা কিবা বগা বগা এটা আঠা ওলাই, সেঁহতি বাতি এটা কিবা এটা এনেকে বাতি গোতে মানে ধৰি লয়, হেৰি এটা মানে গছ মানে এনেকে বান্ধি থোৱা থাকে মানে সেইটো দেখিছো, কিন্তু মই সেইটো মই বুজি নাপালো মানে সেইটোৰ পৰা কি ৰবৰ হেৰি কৰে নেকি?
অ', মানেটো এতিয়া ৰব গছজোপাটো শকত ডাঙৰ ৰবৰ গছ হয়। সেইটো টো যেতিয়া পুলিটো ৰোপন কৰা হয় তাই ঠিক তিনি বছৰ মানৰ পাছৰ পৰা সেই এ ৰবৰ গছজোপা যদি আমি যদি তাত যদি কাটি দিওঁ
অ'।
তেতিয়াহ'লে তাৰ পৰা এবিধ বগা বগা মানে আঠা ওলায়। আৰু এই বগা আঠাবিধৰ পৰাই আমি পিছত সেইখিনি বস্তু নি পেলাই সিহঁতৰ নিজৰ তৰিকাত এ ফেক্টৰত নি পেলাই ৰবৰ মানে বনোৱা হয়।
অ', অ', অ'।
সেইটো কথা।
তনেকে মই দেখি মই মানে সেইটো দেখ কিছো যদি মানে বুজি পোৱা নাছিলো মানে মই আজিহে এইটো কথা গম পাইছো।
অ', সেই ৰব বাগানত ৰ ৰবৰ ব্যৱসায়টো কৰিবলৈ গ'লে পাহাৰ অঞ্চলত ৰবৰ ব্যৱসায়টো মানে তোৰ উৎপাদন হলে পাঁচ বছৰ ছয়বছৰ লাগি যাব পাৰে।
উম উম।
কিন্তু শাক পাচলিৰ ক্ষেত্ৰত অতি সোনকালে মানে আমি উৎপাদনৰ লাভ কৰিব পাৰোঁ। ঠিক আছে তেতিয়া আজিলে হ'ব দে ঠিক আছে। খেলি মিলি এটা